হেল্ল'
হেল্ল' অ ব হেল্ল' এনে আছোন
শুনিছ নাই
তুমি কি কৰিছা শুনি আছো তুমি শুনিছা নাই
অঁ
হেল্ল' ক কি কৰিছ ্চ
উম
ভা খবৰ খাতি ভাল
হয়
হেল্ল'
উম
অ বিিয়াম নিয়াম চ খবৰ খাতি ভাল
ভালেই তোমাৰ ভালনেে
উম ভালেই
অঁ
এই ঘৰতে আছো দেই তুমি
মই ৰুমত
ঘৰতে অ
উম মাহঁতেনো কি কৈছে
উ আছে এনেই
অঁ খোৱা বোৱা কলি নাই
অ কৰিলো তুমি কৰিলা
অঁ ঘৰলে কেতিয়া গ'লা
হেল্ল'
শ হৈছে নাই
অ শুনিছো ভাত খালা
অ
অঁ
ভাল ঘৰলে কেতিয়া গলা
উম আজি আহিলো
অ লগৰজনীও গ'লগে
অ তাৰ ভাগৰ বেমাৰ আছে যে
অঁ
অ
কি হৈছে
পিছৰ উম তাৰ পিছত মুৰ বিষ এইবিলাকে
অ তাৰপিছত হা
স চব্জিদি খাট থালে
উম মই আলু অকনমান ভাজি লো আৰু খাইলো
অ কোন গোত আছা এতিয়া
হা?
কোন কোন আছে এতিয়া?
এতিয়া আৰু ৰুমৰ লগৰ দুজনী আছে।
অ অ।
উম।
উম।
তুমিনো কি চব্জি খালা?
উম। আলু, জিকা
অ। ঘৰত কোন কোন আছে আৰু?
ঘৰত মাহতি আছে।
আৰু কোনোবা আছে নেকি?
আছে পোৱালী।
অ। অ পাবাল উম।
হয়তো যোৱা নাই।
নাই যোৱা।
অ।
আৰু কাবালৈ ফোন কৰিছিলি নাই?
নাই কৰাৰ আকালে ফাৰ্ষ ত
অ।
তই
নাই কৰা।
এটালৈ নাই কৰা নেকি, অ সেইদিনা কৰিলি কেইটা কেইটা কৰিলি?
আঠটাামান হ'ল।
অ মই এটো ফাৰ্ষ্ট। মই কালি এজনীয়ে কৈছিলে হা পিছত মানে মাতটো ভালকে নাহিলে গ
আকৌ বেগ কল নকৰিলি?
কৰিছিলো। মই কৰিলো ফাৰ্ষ্ট, তাৰপিছত সি মোৰতো শুনি নাপায়, আৰু ময়ও তাৰতো শুনি নাপাওঁ।
উম। মোৰ কালি সেনেকুৱাইে আহিছিলে আকৌ।
আৱাজে নাহে সি বোলে এবাৰ মোৰ মাতটো শুনিছিলে দেই।
উম।
মই আকৌ এবাৰো শুনাই নাপালো।
অ।
উম।
আকৌ কৰিব লাগিছিলে আকৌ জমা দি কিনে।
নহয় ওঠৰ ছেকেণ্ড নে কিমানহে হ'ল গৈ। ফৰ্টি সেনেকা কিবা এটা আছিলে।
জমা দি কিনে আকৌ একেটা নাম্বাৰতে কৰিব পাৰে চোন।
নহয় বেছি নহ'লেই চোন, এক মিনিটো নহ'ল আকৌ।
সে-সেইটোতো নহ'ল যে আকৌ এবাৰ ফোন কৰিব পাৰিলিয়ে হ'লে কৈছোঁ।
উম কৰিলোৱয়ে তাৰ পাছতো মানে সেনেকাই আকৌ মাতটো শুনাা নাপায় আকৌ।
অ দুইটা এনেই গ'ল। এনেই হৈ থাকিলে।
উম এনে হৈ গ'ল। জিৰো
মোৰ জিৰো কেইবাটাও হ'ল।
এ তই ছোৱালীৰ লগত কৰিলি নে, নে ল'ৰাৰ লগতো কৰিলি ফোন?
ল'ৰাৰ লগত মানে মই হেৰিৰ লগত
কাৰ লগত?
মোৰ মানুহজনৰ লগত।
অ', আৰু মানে একেই হে এপছ মানে তাত থকা মানুহৰ লগতে কৰিলি নে, নে আৰু বেলেগ কাৰোবাৰ লগত কৰিলি, তাত নথকা মানুহৰ
এপচটো ডাউনলোড কৰিব লাগিব তেতিয়া
উম্।
মই একে কেইজনী লগৰ লগতে পাতি থাকো সদায়, উম্। লগৰ।
ইয়াত হে ৰুম ত য ত উম্, তই যে সেই যে গৈ থাক যে। সদাই একে লগতে, সেইেজনীৰ লগত।
অ', সেইকেইজনীৰ লগত কথা পাতিলোঁ আকৌ।
অ',
সদায় একে কেইজনীৰ লগতে পাতি থাকোঁ।
উম্, মোৰ লগত কাৰো নাম্বাৰে নাই, সিহঁতক কথাই পতা নাই সেইকাৰনে।
উম্। উম্, মই লোকলে ফোন কৰি নাথাকোঁ মানে।
বেয়া লাগে ন।
উম্।
তোৰ, তোৰ জানো চিনাকি আছিল যে মোৰ ভাগৰ এজনী নাইছিল
আমি একে গাঁৱৰে যে
উম্, সেইটোৱেইটো
ইপিনে
মই মানে ইয়াক কলো দেই লগৰজনীক।
উম্,
দুইজনী দুইজনীয়ে পাতো আকৌ কথা বুলি, সি কৈছে- এ চিনাকী মানুহৰ লগত লাজ লাগে মোৰ কৈছে,
এ চিনাকি মানুহৰ লগতহে ভাল আকৌ একো বেলেগ কথা পাতিব নোৱাৰি।
উম্, সি কৈছে কি কথা পাতিম বোলে।
ফোনটো কৰিলে, নিজে নিজে কথা ওলাই যায়চোন।
উম্, হয় বাৰু হ'লেও হ'লে সি এনেকে ক'লে তই ৰুমতে আছ নেকি? কালিও আজিও।
উম্, গই গ'লো কালি ৰুমৰ কালি হেৰি লগ লগৰজনী ৰুমত থাকিব গ'লো।
অ',
উম্,
কালি ইমান গৰম, আজিও গৰম।
উম্ হ'লেও ঘৰ পিনে ভালে অ' ন।
উম্।
ইয়াত বেছি অকল ৰুমটোতে সোমাই থাকিব লাগে যে।
উম্, ঘৰৰ ফালে ভালে ইয়াত উম্। অকল ৰুমটোতে সোমাই থাকিব লাগে, সেই কাৰণে বেছি গৰম হয় অ'। তিনিচুকীয়া ফালে ন, মানে গছ-গছনি কম ন ঘৰ বিলাকে বেছি।
উম্, ঘৰ খিনি আছে গছ এজোপাও নাই।
উম্, সেইকাৰণে আকৌ বেছি।
উম্, তহঁতৰ পথাৰ বোৰ ৰুৱ হ'ল নাই।
সেইকাৰণে কওঁ। উম্, পথাৰ ৰুৱলে নাই হোৱা।
অ'।
তহঁতৰ হ'ল?
নাই হোৱা।
কেতিয়াবা ৰুৱে কেতিয়াবা ৰুৱেগৌ হোৱাইে নাই ৰুবলে।
অ'।
লাগিব আৰু সপ্তাহটো লাগিব চাগে।
উম। তহঁতৰ আৰু ভাইটি এটা আছে ন?
উম, ভাইটি মই।
উম, ভাইটি কিহঁত পহিছে এবাৰ?
অ'।
উম। আজি বৰষুণ দিব চাগে ন?
দিব নিচিনা নাই লগা।
উম।
কোনে আছেহি?
এ পোৱা পোৱালিকেইেতো।
অ'। মায়ে ওচৰত আছে না দূৰত আছে?
নাই ওচৰত।
উম। ময়ো আছোহি বুলি জানে নাই?
জানে মই কৈছিলো যে।
অ'।
লগ পাইছিলো বুলি কৈছিলো জানা। উম, সেই তেতিয়ায়ে কৈছিলো যেতিয়া প্ৰথম লগ পাইছিলো যে।
উম।
তেতিয়া কৈছিলো।
শনিবাৰ প্ৰতিটো শনিবাৰ ঘৰলে যাৱৱে ন?
উহো, কেতিয়াবা হে যাওঁ কেতিয়াবা নাযাওঁ।
তহতি খোৱা বস্তুখিনি ঘৰ পৰা আনিল নেকি?
উহো কেতিয়াবা ঘৰত গ'লে মানে চাউল আনিব আৰু। শাক পাচলি আনো মানে উম যেতিয়াও নানো এইহঁতৰে কেতিয়াবাহে আনো। মানে ঘৰত গ'লে অনা হয় আৰু চাউল
এতিয়া তাত পঢ়িবলৈ এডমিশন কৰিলিয়ে নেকি?
উম, ক'ত?
কিবা বেকিং নে কি পঢ়িম বুলি কোৱা নহয় জানো।
অ', অ', সেই পঢ়িম নহয়েই
কচিং কৰিবলৈ এডমিশ্যন কৰি দিয়ে।
অ', এডমিশন কৰিলোয়ে তাৰপিছত কাইলৈ মাতিছে হোষ্টেলৰ কাৰণে এডমিশন কৰিবলে আৰু কোনে কোনটো টাইমত ক্লাছ কৰিব সেইবিলাক চব মিলাব আৰু কাইলে সেইটো কাৰণে মাতিছে বাৰু।
উম।
বেংকিং নে কি?
এ দি আৰ ই বেংকিং চব।
অ'।
উম।
ভালেই চোন তেতিয়াহ'লে
উম চিৰি
কালি হ'ল আৰু
উম। দে হ'ব দে তেনেহ'লে
উম।
বাৰ মিনিট, বাৰ মিনিট হ'লে নিজে নিজে কাট খাব।
আচ্ছা। মানে যে তাত যে ন টেন মিনিটচ বুলি আছিলে ন' মানে টেন মিনিটছতকৈ বেছি বুলি আছিলে হয় নে নাই
টেন মিনিটকৈ বেছি মানে বাৰ মিনিটত কাট খায়গৈ আৰু।
বাৰ প্ৰথম যে গম পোৱা নাই।
কেতিয়াবা বাৰ মিনিটকৈ বেছিয়ে হৈ যায়।
অ'।
সেইদিনাখন মই কথা পাতি আছো পোন্ধৰ মিনিট কৈও বেছি হ'ল।